হেল্ল'। কি কইছা?
আছো উম, ইমান গৰম, বহি আছো।
গৰম হ'বই এতিয়া। ইমান গৰম হ'বই এতিয়া গছ চছ বিলাক কাটি কই দিছে আকৌ মানুহবোৰে।
উম, হেটো হয় বাৰু এয়া গছৰ তলতে বহি আছো এতিয়া গছ, তেনেকে আজিকালি ডাঙৰ গছ পাবও নাই। চবে উম, কাটিয়ে পেলাই আও।
গাঁও জেগাতে নাই যেতিয়া আওঁ চহৰত
উম, সেইটো হয় বাও।
গাঁৱতে মানুহবোৰে বিক্ৰী কই কই দিছে।
উম, গছবোৰ বা ইমান আ আগতে ইমান ডাঙৰ ডাঙৰ গছ আছিলে মানুহ বিলে মানুহবোৰে তোমাৰ হেৰি ঘৰৰ ভিতৰত নাথাকে চবেই গছৰ তলে, তলে থাকে আৰু আজিকালি তেনেকুৱা নায়েই পৰিৱেশটো নায়েই।
এতিয়াও গছ কাটিয়ে আছে ইমান গৰম পৰিছে ন' তাৰপিছতো হোৱা গছ কাটি টিয়ে আছে মেচিন লৈ লৈ। আগতে হেৰি আছিলে এডাল গছ কা এডাল গছ কতোতে সময় লাগিছিল ন' হেটো এইটো চহৰ অঞ্চলত কৈছে হয়। অঞ্চলত তেনেকুৱা একো নাই,
নাই কিন্তু তেওঁ মানে আ আজিকালি এইবিলাক মোবাইলৰ হেৰি ছেৰি টাৱাৰ নেট এ টাৱাৰ চাৱাৰ সেইসোপা বহাবলে কাৰণে গছ চছ কাটে নহ'লে টাৱাৰ নেপায়। কিন্তু হেইসোবাই কিমান অসুবিধা কৰে
কৰে চৰাই চি চৰাই চিৰিকটিৰ অসুবিধা হয়।
উম চৰাই চিৰিকতি অসুবিধাতোন হয়েই লগতে এই গৰমটো বাঢ়ি যায় ন সেই গৰমে কম মানুহ এতিয়া এতিয়া মানুহবিলাক এতিয়া গম পাইছে ন গৰমৰ কাৰণে থাকিব পৰা নাই।
সেইটো অকণ ভাবিব লাগে।
মানে তেনেকুৱা হয় অ' সেইটো হয়।
অ' উম! এয়া তুমি কি কি কৰি আছা তুমি ক'ত আছা গছৰ, ক'ত আছা?
এ ৰাস্ত ৰাস্ত ৰাস্তা ফালে ওলাই আহিছোঁ গছ হেৰিয়ে নাই বতাহ অকণ মাৰা নাই,
অ-অ' বা তাকেইতোন ইমান গৰম হলে কি হ'ব মানুহ কেনেকে থাকিব গছ গছনিবোৰ আচলতে ৰুব লাগে হয়।
নুৰুৱেটো নুৰুৱে কাটি কাটি কাটিহে পেলাই যি,
উম সেয়েহে কি কৰে তোমাৰ এতিয়া পাঁচ জুন আহি আছে বিশ্ব পৰিৱেশ দিৱস আহি আছে। এতিয়া চাবা চবেই এতিয়া চাবা হেৰি কৰিব এয়া গছ পুলি ৰোৱাত চবেই এতিয়া মানে এনেকুৱা দেখাব যে চবে একে প্ৰকৃতিৰ প্ৰেমী আৰু
আজিকালি চচিয়েল মিডিয়া ছচিয়েল মিডিয়াত এখন ফটো উঠি পেলাই দিলেই হলা। সেইটোকে বুজাই, মানুহক আজিকালি লাইক লাইক কমেন্টহে লাগে বাকী এইবিলাক ইমান মানে, হেৰি নহয় গুৰুত্ব নিদিয়ে।
উম! কিন্তু মানে সেয়া উম গছপুলিত, এতিয়া ৰুব ৰুই পেলাই ফটো এখন দি এৰি দিব কিন্তু গছ পুলিটো তোমাৰ উন্নতিৰ বাবে কি কি কৰিব লাগে গছ পুলিটো কেনেকে চোৱা চিতা কৰিব লাগে পানী দুনি দিব। লাগে। বা গ অ হয় বাৰু কিন্তু, সেইখিনি কথা ভাবিব লাগে কিন্তু নাভাবেই
নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম মৰম কৰিব লাগে হয় তেতিয়াহে ডাঙৰ হেৰি হব কেতিয়াবা যাদৱ পায়েঙ বনাম। শুনি চাই যাদৱ পায়েঙ কিমা ইমান ধুনীয়া মানুহ ইমান ভাল। গছ চছ ৰুই কৈ কিমান নিজে
উম, উম।
চব মানুহ একে সমান হ'লে আৰু ভালেই আছিলে।
তোমালোকৰ এই গাঁৱত এনে গছ গছনি মানে আগতকে মোটামুটি কমি গৈছে ন মানে উন্নয়ন কৰিবলৈ গৈ পেলে মানে গছ গছনিবোৰ ধ্বংস কৰ
উন্নয়ন মানে কি আজিকালি মানুহবিলাকতে ইমান নিজৰ ওপৰত ইমান সে কষ্ট কৰি খায় চাবাচোন।
উম।
কষ্ট কৰি নাখায় মানে কি আগতে দিনতে ধান আগৰ দিনা ধান কিমান পায়, এতিয়া দিনতো ধান চান ইমান
উম।
নিদিয়ে। ধানটো ৰুইয়ে ধান ধানখিনি থোৱাৰ পিছত যে তাত চাফ চিকুণ কৰি। অলপ পানী দিব লাগে নাই বৰষুণ দিলে পানীত ধান হ'ব, নহলে নাই।
উম, উম, আচলতে এইটো হয় বাৰু এয়া হেৰি
হে?
তোমাৰ মানে মানে গছ গছৰ কথা কৈছো মই গছৰ গছনি তোমাৰ ৰুৱাৰ ক্ষেত্ৰত আমাৰ সাধাৰণ জনতাইও মানে অকমান আগভাগ ল'ব লাগে হয়।
তাকেতো কৈ আছো আগতে ধান পইচা লগা হলে ধান ইমান থাকে মানুহ হয় নহ ভঁৰালত উলবিলাক পইচা লাগে আজি বিশ মোন পঁচিশ মোন বেছিৰে ইমান খিনি টকা আহি গল এতিয়াতো নাই।
উম, উম। এতিয়া কেনেকে হ'ব।
শিপাত শিপাত গছ এডাল আছে জাহ কাটিৰে গৈ সেই গছ কেইডাল কাটোতে কাটোতে যে ভাৱাই নাই এতিয়াও গছ কাটিয়ে আছে কিমান গছ কাটিছে। ইমান গৰম। পৰিছে তাৰ তুমি ভাবিছা আমি ঘৰত আছো তেনেকে। কিন্তু গছ কাটাই গছ কাটিয়ে আছে। মেচিন চলিয়ে আছে আগতে টাইম লাগিছিল। টাইম লাগিছিলে ন গছ ডাল কাটোতে কৰোতে সময় লাগিছিলে কষ্ট হৈছিল মানুহে সেইকাৰণে কমকে দিছিল। আজিকালি মেচিন মানে মেচিনটো চলাই দিয়াৰ লগে লগে দুই মিনিটত গছডাল কটাই যায়
উম আমি আচলতে ৰাইজ সজাগতা হব লাগে সকলোৱে এটা মানে নতুনকৈ দিহা পহা পৰামৰ্শ লৈ পেলাই সকলোৰে আগত এটা মানে আগভাগ লৈ পেলাই সকলোৱে এতিয়া যিহেতু আমাৰ এতিয়া গৰমৰ হেৰিটো বাঢ়িছে ন গতিকে আমি কি কৰিব লাগে সকলোৱে নিজৰ নিজৰ গাঁও হওক চহৰ হওক ন চবতে গছ গছনি ৰুই যাতে তাক কেনেকে হেৰি কৰিব লাগে সংৰক্ষণ কৰিব লাগে তাৰ প্ৰতি মানে সজাগতা হ'ব লাগে মানুহ আজিকালি হ'বলৈ হৈছে নহ'লে আৰু আমাৰ এই পৃথিৱীখন ডেভেলপমেণ্টহে হ'ব কিন্তু তোমাৰ যোনটো আমাৰ গৰম ন' গৰমৰ প্ৰকোপৰ পৰা মানে বাচা মানে সম্ভৱ নহয় আৰু ডেভলপমেণ্ট হ'ব ৰাস্তা পদূলিত ভাল হ'ব কিন্তু তোমাৰ ৰাস্তা পদূলিয়ন এই পৃথিৱীখনত উন্নয়ন নকৰে ন' ইয়াত পৃথিৱীখন অকল মানুহৰ বাবে নহয় ইয়াত বিভিন্ন চৰাই চিৰিকটি আৰু বিভিন্ন উদ্ভিদৰো এ এ পৃথিৱী গতিকে উম মানুহ যিহেতু আমাৰ শ্ৰেষ্ঠ প্ৰাণী হিচাপে মানুহে আমি শ্ৰেষ্ঠ, গতিকে আমি কেনেকে গছ গছনি কেনেকে মানে ৰোপন কৰি হেৰি কৰিব লাগে সেইটো অকমান মানে চিন্তা কৰিব লাগে হয়
হয় সেইটো কিন্তু কি কৰিবা আমি এজন দুজন এজন দুজনে ভাবিলে এইটো বস্তু সম্ভৱ হয় ন নুঠিব এনেকুৱা মানে আমি হাত খাপতি বহি থকাৰ নিচিনা হৈ আছে এতিয়া, তাৰপিছত এদিন এদিন গম পাব মানে এৰি পস্তাব এনেকুৱা দিনাহে আহিব পাব লাগিব সিমান তেতিয়াহে মানুহ বিলাকৰ তে নিজে নিজে মানে চব গছ পুলি ৰুব তেতিয়া মানে গছো মৰি যাব ন' চবফালে পানী দিলে শুকাই যাব। তেতিয়া গছ ৰু গছ, চুৰিলেও কাম নহ'ব, কাৰন গছে আমাক কিমান ক গছে আমাক, চাহ দিয়ে ন অক্সিজেন দিয়ে। তাপিছত বতাহ দিয়ে খৰি দিয়ে কিমান ফল মূল দিয়ে চব। কৰে তাৰপিছত আমি ও নিজৰ স্বাৰ্থ কাৰণে এজ গছ কাটি পেলাওঁ, কিন্তু গছডালে যে, ডাঙৰ হৈ হৈছে যে আমাক সদায় সহায় কৰি কৰি গৈ আছে আমি সেইটো বুজিবই না প নাজানো।
উম উম হয় এইটো বাৰু তেনেকেও, আ সঁচাকে এই গ উম এই গৰমৰ মানে,
আগতে ৰ'দ দিলে নহয়। কোন কোন সময়ত ধুমুহা বতাহ আহিলে। মানে গমেই নাপাবা এইবাৰ কিন্তু ইমান আম চাম বিলাক ফুলিছে মানুহে কয় আম আমে মলিয়ালে বতাহ ধুমুহা বেছি, কই
উম হয় নেকি কয় কয় এইটো অসমীয়া, কথা আছে শুনিছো বাৰু
অ', এই এতিয়া, এতিয়া ইমান আম লাগিছে। কিন্তু তুমি পাইছা নাই এইবা বতাহ ধুমুহা? এনেকুৱাকে বতাহ ধুমুহা হোৱাই নাই। আ, আগতে শিল বৰষুণ হয় ন এতিয়া শিল পাইছা নে?
এইবাৰ বৰ-বৰষুণটোও কমিছে, এইবাৰ হয়।
গৰমত।
উম, উম।
মানুহেতো ফেন চলা, ফেন চলাই পেলাই থাকিব পৰব, এই জীৱ জন্তু বিলাক হতে একো কৰিবওঁ নোৱাৰে, মাতিবওঁ নোৱাৰে।
উম, উম, উম। সেইটোৱে ন', এতিয়া আমি ভাবিবলৈ হৈছে, কেনেকে উন্নয়ন কৰিব পাৰি। গছ গছনিও যে আমাৰ প্ৰতি যে, আমাৰ সমাজত যে এটা অংশ হয়, গছ গছনি ৰাখিব লাগে, সেই সেয়া ওপৰতো মানে এ, সজাগতা আগবঢ়াব লাগে আচলতে, হৈছে আৰু। সময় হৈছে কাৰণ সকলোৱে মুখে মুখে কৈ থাকিলে নহ'ব, হাতে কামেও লাগিব লাগিব হয়।
হয় সেইটো, সেইকাৰণে যে-যেতিয়া-যেতিয়াবা জনা হলো, তেতিয়া পৰা মোৰ গছ চছ বিলাক কটা নাকটা হলো।
উম, উম, সেয়াই এতিয়া, এতিয়া তোমাৰ তুমি অকলে কৰিলে নহ'ব ন' তোমাৰ নিচিনা আৰু হাজাৰজন ওলাই আহিব লাগিব। মোৰ নিচিনা আৰু হাজাৰজন ওলাই আহিব লাগিব। তেতিয়াহে তেওঁলোকৰ পৰা মানুহে আমাৰ পৰা তেওঁলোকে দেখি, দেখি দেখি তেতিয়া আমাৰ পৃথিৱীখন তেতিয়াহে সংৰক্ষণ হ'ব পাৰিব ডেভলপমেন্ট। ৰাস্তা পদূলি বনাওঁক আমাৰ ক'বলগা একো শুনা নাই। কিন্তু ৰাস্তা এতিয়া ৰাস্তা এটা বনাম বুলি ক' ক'লে যে গছ এডাল কাটি পেলাইহে তাত ৰাস্তা বনাব লাগিব সেইটো নহয়।
অ', গছডালটোতো কিবা চাইডত, চাইড দি কিবা কৰিব পেলো পায় ন' ইমান আজিকালি প্ৰযুক্তিবিদ্যা ইমান আগবাঢ়িছে।
হয়, বহত উম, বহুত বিকল্পৰ মানে হেৰি আছে। কিছুমান দেখিছো আপোনাৰ এ, যোনবিলাক আপোনাৰ বাহিৰৰ দেশ ন' তাত আপোনাৰ দেখিছো তাত কিন্তু গছ-গছনিৰ প্ৰতি মানুহৰ মানে সিহঁতে জানে তেওঁলোকে কি কৰিব লাগে সেইটো জানে সিহঁতে গছ কি কৰে যদি কাটি কাটিব যদি নোৱাৰে তেওঁলোকে কি কৰে গছডাল উঘালি বেলেগ এজেগা ৰুই দিয়ে যাতে গছডাল যাতে নমৰে। সেইটো কৰি সেই সেইটো কৰিব পাৰে আমাৰ ইয়াত। কিন্তু আমাৰ ইয়াত সেইটো নকৰি ডাইৰেক্ট চিঠা খালি কাটিহে দিয়ে।
সেইটোতো কাটি, কাটি পাহাৰ পাহাৰ বিলাক চব কাটি, কাটি তাত মানে ঘৰ চোৱা বনাব লৈছে। তাৰ কাৰণে বহুত দিগদাৰ।
উম উম সেইটো হয়।
এতিয়া এজনেহে গছ ৰু বাকী দহজনে যদি কাটি পেলাই ৰোৱাটো কামেই নহ'ব
উম উম সেইটো সেইটোৱে আৰু এতিয়া চিন্তা কৰিব হৈছে আৰু।